হেল্ল, ' অ', শুনিছো মোৰ, - শুনিছানে? অ', শুনিছো- শুনিছো কি কৰি আছা ভালনে? ভাল- ভাল। তোমাৰ, মই এনেই আছো দিয়া,
তাকে বহি -বহি চিন্তা কৰি আছিলো তাৰে আমি গৈ আছো তো, ভাবিলো যে যদি অকমান সময় ওলাব পাৰা যায়, কবালৈ ফুৰিবলৈ যাও নেকি। অ ', আহিবা, আমাৰ এইপিনে বাৰু, ধুনীয়া -ধুনীয়া জেগা আছে। অ', বাৰু যাব পাৰি নে ', পাৰি একদম তুমি, পৰিয়ালৰ সৈতে যাব পাৰা তোমাৰ আমাৰ কাৰ্বি -আংলঙৰ কানঠিলাংচ আছে। তাত তোমাৰ ধুনীয়া- জলপ্ৰপাত আছে।
অহ',
এতিয়াতো গৰম দিন পৰিছে, এতিয়াতো আৰু ধুনীয়া হ'ব। অ', বহুত ধুনীয়া, কিবা সুবিধা আছে নে? মানে দিনতিয়াকে, দিন- দিয়াকে চাবা কৰা, আৰু বেছি দূৰ নহয়, মানে আমাৰ তাৰ পৰা। তাত তুমি গৈ পেলায় বনাইয়ো খাবগৈ পাৰা। বোলে আমি তাত গৈ অ', - অ ', তাত বোলে, আমি নহয় ঘৰৰ পৰা লৈ যাওঁ। আমি ঘুৰিম তাত পানে তুমি জলপ্ৰপাত আছ ইমান ধুনীয়া লৈ তোমাৰ গাও ধুবলৈ মন যায়। এনেই মানে পানীত নামি ভাল লাগে। অ' ধুনীয়া লাগে তাত তুমি ধুই কৰিব বোলে নাই আমি ঘৰৰ পৰা লৈ গৈছো, সেয়া খাওঁ। খাই কৰি আকৌ ধুনীয়াকে আবেলি তুমি আহি যাব পাৰা।
অহ ভাল ভাল।
কৌ তোমাৰ দকমকা পিনে আছে তোমাৰ ভেলুঘাট।
ভেলুৰ ঘাট।
ভেলুৰ ঘাট আছে। সেয়াও তোমাৰ জলপ্ৰপাত। সেয়া মানে তোমাৰ বেছি ডাঙৰ।
আচ্ছা অ' ধুনীয়া পৰিৱেশ হ'ব চা
বহুত ধুনীয়া একদম ঠাণ্ডা পৰিৱেশ। উম হে হে। একদম পানী মানে বহুত। দূৰলৈকে তোমাৰ আহে মানে বহুত ভাল লাগে।
অ' আচলতে এই মাজতে যোৱাবাৰ হেৰি গ'লো কাৰ্বি আংলঙৰ ফালে এ
অহ কাৰ্বি আলং খেৰাই যাই যেন পাইছোঁ। অ' অ' এই গৰম পানীৰ উঁহ এটা আছে। অ' আছে আছে। সেই তালৈকে গ'লো। অহ।
ইমান ধুনীয়া পৰিৱেশ ইমান ভাল লাগিলে নহয় ঠাণ্ডা এক্দম আৰু পানীত ভৰি জুবাই পেলাই বহি আছিলোঁ।
ইমান শান্তি পাইছোঁ। ধুনীয়া ধুন, তাৰ অলপ আগত তোমাৰ আগত চিলনি বুলি এডোখৰ জেগা আছে। সেয়াও তোমাৰ জলপ্ৰপাতেই হয়। মানে অহ। বৰ ধুনীয়া আৰু। তাতো তোমাৰ পিকনিক খাব পাৰি। তোমাৰ এই জানুৱাৰী-ফেব্ৰু মাহটোত মানে বহুত হয়। এতিয়া বাৰু মানুহ বিলাক অকণ কমিব।
অ' গৰমৰ কাৰণে।
কলেজ। স্কুল-কলেজ থাকা ন এতিয়া অলপ কমি যায়। এই জানুৱাৰী-ফেব্ৰুৱাৰীত তোমাৰ মানে বহুত হয়। ডিচেম্বৰ লাষ্টত লাষ্ট ডিচেম্বৰ। খানা ওলাই।
অ অ। আচ্ছা আচ্ছা অ যাম অ অ যাম যাম অ তাকে চিন্তা কৰিব ভন্টিও ৰাতিপুৱা মেছেজ কৰিলে বোলে এবাৰ আহিলে ক'ৰবাত যাব লাগিব অ অলপ প্লেন কৰ এনেকে বুলি ক'লে। যা।
মানুহ সৰহ হলে ভাল লাগে গৈ ভাল লাগে অ ফূুৰ্তি কৰি ভাল লাগে তেতিয়া মানে তুমাৰ খাইও ভাল লাগে। অকলে দুজন তিনজন মানুহ ভাল ভাল নালাগে।
সঁচা কথা ভাল নালাগে তুমি যিমানে আলম বিলমকে নবনোৱা কিয়
উ একদম ভাল নালাগে অ সৰহকে মানুহক লাগিলে বস্তুৱে কম হওঁক। অকমান অকমানে হওক মানে ভাল লাগে অ আৰু হেৰি কৰিম দিয়া এতিয়া গৰম দিন নহয় যাওঁতে টেঙালৈ যাম তাতে একদম পানী। বহি টেঙা খাম। অ অ অ ধুনীয়া লাগিব সচা অ মজা লাগিব উম সেইখিনি চাগে তোমালোকে অহা যোৱা কেইবাবাৰো কৰিছোৱা আমি কৰো কৰো বহুত। মানে বেছি গৰম হ'লে আমি আবেলি সময়ত বা এনেকুৱা আগবেলা। সময়। ৰাতিপুৱা অকমান। কিবা এটা খালো আৰু তাৰপাছতে আকৌ বনাই পেলাই লৈ পেলাই আমি ওলাই যা যাওঁগৈ দিনতটো তাতে থাকো অ ভাল লাগে অ আমাৰ পৰা বেছি দূৰ নহয় তোমাৰ এই পাঁচ ছয় কিলোমিটাৰ হয়।
অ তেতিয়াহ'লে তোমালোকৰতো মাটিত
একদম নকবা আৰু বৰ ধুনীয়া অ গৈ দিনতটো যাতে থাকো থাকি কৰি তোমাৰ গধূলা আগে আগে। ওলাই আহোঁ আৰু। তাত থাকিলে মানে তোমাৰ গৰমৰ অনুভৱ। টো নহয়। ভৱ নহয় এতিয়া ধৰা আমি যদি অ যাও তোমালোকৰ ঘৰৰ পৰা কিমান মান দূৰ হব মানে ৰাতি ঘুৰি আহিব পাৰিম উম পাৰি পাৰি তোমাৰ আগবেলা গৈ অ তোমাৰ পাঁচ সাতটা মান বজাত যদি যাওঁ বন্ধে কৰি দ মানুহৰ যাব নিদিয়ে কাৰণ মানে বহুত জংঘল আৰু মানে জলপ্ৰপাত থকা জেগা যে। অ সাতটা মান বজাত মানে গেট বন্ধ। কৰি দিয়ে তাৰ আগ তাত থকা পিছত মানে তোমাৰ সেই সাতটা বজাতকৈ মানুহ খিনি ওলাবলৈ কৈ দিয়ে আৰু বোলে আপোনালোকে এতিয়া যাওক। আকৌ লাগিলে কাইলে আহিব অ তেনেকুৱা তোমালোকৰ ত আকৌ আমাৰ তালৈ আহিবলৈ এটা সময় লাগিব অ লাগিব তোমালোকে মানে ঘৰৰ পৰা সোনকালে আহিব লাগ
সোনকালে আহিব লাগিব উম উম উম বুজিছো নাই নাই যাব লাগি
যাব লাগিব ইমান ধুনীয়া ধুনীয়া জেগা আছে আমাৰ অসম অসমত অ বহুত নিবিচাৰো আৰু যোৱাও নহয় সময় নিমিলে বুলি সময় নিমিলে। আৰু তোমাৰ সেইটো চাইডতে তোমাৰ হেৰি- আছে ইয়াত দেউ পানী আাৰ দেউপানী মন্দিৰ- বিভাগ আছে। জাগ্ৰত মন্দিৰ, অ অ জাগ্ৰত মন্দিৰ তাত তোমাৰ মানে ৰাইজে অ একদম মানে- পূৰণ হয়। তুমি তাত গৈ পেলাই অ তাত এজোপা মানে বৃহৎ ডাঙৰ গছ আছে অ মোক- আমি গৈছো, আজি তোমাৰ কেইদিন মানৰ আগত- আমাৰ এই ভাইটিহঁত গৈ আহিছে। ভাইটি গৈছে বা হত গৈছে। আছে অ।
মানে মনোবাঞ্ছাাবলাক পূৰণ হয় আৰু ন?
সুতা বান্ধি আহে। পিতানি আহ পিছ তোমাৰ যেতিয়া মনোমাঞ্চা পূৰণ হয়- তুমি যেতিয়া আগবঢ়াই থোৱা- মই এভাগ কাম হলে মই গৈ সূতা খুলিম- আৰু বোলে মই কিবা এটা দিওঁ বুলি যদি ভাবি- ছো আগবঢ়াই থৈছো গৈ পেলাই- তুমি গৈ সূতা- খুলি পিছতে যি আগবঢ়াইছো সেয়া দি থৈ আহিব পাৰা। আৰু যদি কেতিয়াবা পাহৰাও বোলে মই পাহৰি গলো কথাটো তোমাৰ এনেই তুমি- আক ন দেখিবা অ হয় নেকি মোৰ একে গানো থিয়ৰি গৈছে জানা মই দুবাৰ গলো-
আহঁ।
ভাল লাগে আমাৰ সেইটো চাইডত- আছে মানে এ তোমাৰ সেই মানে ফুৰিব গ'লে তুমি এতিয়া য'ত কৈছা গৰম- পানী গৈছিলা তাৰ আগত তোমাৰ চিলনী- পাবা - তাৰ পিছতে অ সেয়া- মান মঞ্জা হৈ পেলাই সেনেকে তুমি যাব পাৰা।
অ তেতিয়া-
যদি মানে তুমি ঘৰৰ পৰা বোলে অকমান সোনকালে ওলাইছাতি- বৰ্তমান অকমান দিনো দীঘল হৈছে ছে ঘৰৰ পৰা সোনকালে ওলাব পাৰিলে তেতিয়া মানে অকণমান মিলাব পৰা যায়
মিলাব পৰা যাব ন ত' দেওপানীলৈ চাগে অকমান দূৰ হ'ব নেকি
অলপ দূৰ হ'ব দূৰ হ'ব
দুৰ হব ন উম উম
উম আছা তেতিয়াহলে আমাৰ তাৰ পৰা ধৰা কেইঘণ্টামান লাগিব দেও পানী এনে কিবা আইডিয়া আছে ন তোমালোকৰ ত বেছি ধুব কাৰণ আমাৰ তাৰ পৰাই তোমাৰ তিনি ঘন্টামান লাগে
অ আচ্ছা আচ্ছা
একে মানে দেওপানী মন্দিৰ ভাগলৈকে তোমাৰ তিনি ঘন্টামান লাগে এতিয়া বৰ্তমান বাইপাছ হোৱাৰ পৰা বাৰু অকমান ঠিকে হৈছে আৰু তোমাৰ ৰাস্তা ভাল হৈছে
অ
পোৱা গৈ যায় কেতিয়াবা মানে অকমান ৰৈ যোৱা যায় ন মা
অ অ তেতিয়াহলে
অকমান ৰয় লম পাচ ঘন্টা বা ছ ঘণ্টা লাগিব তোমালোকৰ তাৰ পৰাও লাগিব তথাপিও দৰ্শন কৰি শু ভাল লাগিল ডাঙৰ সাৰ্থ উম
উম সৰ্থকতাটো থাকে তাকে ঠিকে আছে কিবা এটা প্লেন কৰিব লাগিব তোমাক মই জনাম হা আৰু তুমি মোক এতিয়া ধৰা কৈছা নামখিনি মই কিছু কিছু নাম হয় পাহৰি যাব পাৰো তোমাক সুধিলে
অ অ তেতিয়া আৰু প্লেন কৰি ৰাখিবা বোলে আৰু যদি তোমালোকৰ ভাগৰ পৰাও ওলাব পাৰা অ একেলগ অ একেলগে মিলি অ এনেকেই বাৰু যোৱা হব তেতিয়া ভাল লাগিব গৈ কাৰণ তোমালোকেও যেতিয়া যোৱা নাই আমি গৈছো চিনাকি আমি তেনেমাৰ ক পা খাব পাৰিম আমি আমুক জেগালৈ এইখনত আহিছো এইখন জেগা ধুনীয়া হয় হয় আৰু ধৰাচোন যিমানে যি নহওক অলপ পিকনিক নিচিনা ভাল লাগে উম উম লাগে লাগে অ আমিও সেই তেনেকে মন কলৈ যাওঁতে যাওঁতে মই সোনকালে গৈছো আহোতে তোমাৰ এ পিকনিক তোমাৰ এই চিলনী জানত সোমাই আকৌ তাতে মানে আমি তাত বস্তু কিনি বনাই কৰি খাই আছো কাৰণ আমি ঘৰ পৰা যাওঁতে মন্দিৰ যাম বুলি একো
একো খোৱা নাই অ আহ
মন্দিৰৰ পৰা আহি আকৌ বনাই খানা ধুনীয়াকে খানা মানে পাৰত অ তোমালোকৰ সেইদিনৰ পৰা আহিলে বোকাখাত মাজতে পৰে ন বোকাখাত ক্ৰচ কৰিবই লাগিব তাৰমানে ন আমাৰ আমাৰ সেইপিনৰ পৰা আহিলে নালাগে আমাৰ সেইপিনৰ পৰা গলে নালাগে
অ', মানে আৰু বেলেগ ৰাস্তাও আছে তেতিয়াহলে?
অ', সেইটো চাইডে গলেহে লাগে। অ। আৰু গাড়ী চাড়ী বিলাক কেনেকে লোৱা মানে কোনোবা আছেনে এনেকুৱা চিনাকি যোনে লৈ যাব পাৰিব? অ', এনেকুৱা আছে অ, আছে আছে। চিনাকি আছে আৰু ঘৰটো মানে আমাৰ ভাইটিহত থাকিলে। এনেইতো নাথাকে থাকিলে মানে সহতক কলেও বোলে বল ফুৰি আহোঁগৈ।
অ', ন তাকে এতিয়া
দিলে আৰু
অ', এখন ডাঙৰ বোলে গাড়ী হ'ল, গোটেই কেইজনে গ'লোগে বোলে। অ', তেতিয়া ভাল লাগিব আৰু একেখন গাড়ীতে। উম, তাকে অ' তোমাক সুধিম ৰ'বা। আমি গৈ লওঁ সেই তোমালোকৰ তাত।
আমালোকৰ তাততো যামেই তেতিয়া কথা বেলাক খাটাং
ফুৰিব পৰা যাই। অ', আলোচনা কৰিম। কেনেকৈ কি কৰিব পৰা যায়, দেছিদ কৰি অলে ওলাব পাৰিম। অ', অ ঠিকে আছে দিয়া। আৰু কি কৰি আছিলা পিছে?
মই এতিয়া তোমাৰ এনেই আছো।
অ। তাকে। এ মই ইফাল-সিফাল কৰি আছোঁ ৰ'বা। কোনোবাই কিবা এটা ক'লে সিফাললৈ যাওঁ, কোনোবাই কিবা এটা ক'লে ইফাললৈ যাওঁ। তাৰপাছত বোলোঁ, নহয়, তোমাৰ লগতে কথাটো পাতি লওঁ। পুতুককৈ নহ'লে ইফাল সিফাল কৰি থাকিলে কথা পতা নহয় জানা।
হয় অ', আৰু তোমাৰ পুতুকে কোনোবা এটা সময়ত তোমাৰ আলহী আগৰ এজনো আহি যায়। অ', অ', এই সময় বুজি কথা পাতিলে পোৱা নাযায় অ'। মানে চেগতে চেগ মিলাই কথা পাতিব লগীয়া হয়, সেইটোৱেই অ'। হয় হয়, ঠিকে আছে দিয়া।
নহ'লে দেই ওলামগে তোমালোকৰ তাত।
অ', নিশ্চয় আহিবা। উম, ঠিক আছে।